হয়, নমস্কাৰ। কি কৰিছে আপুনি? অ', মই একদম ভালে আছো ঠিক থাকে আছো বাৰু আপোনাৰ কেনেকুৱা চলিছে দিনবোৰ?
ময়ো ভালে আছো মানে ইমানো মানে খাচ নাই মানে। মানে বহুত বা মানে এইটো বতাহ বৰষুণ চলি আছে আমাৰ ইফালে, মানে ভাল নালাগে আৰু এনেকে। মন-চন বেয়া লাগে।
হয় হয় খুব বেছি বৰষুণ দিলেও আপোনাৰ ভয় থাকে ন গছ গছনি ভাঙি কৰাৰ বা বানপানী হোৱাৰ বা আপোনাৰ ওলাব নোৱাৰি ক'তো যাব নোৱাৰি। আৰু ইপিনে আপোনাৰ বৰষুণ হৈ থাকিলে আপুনি বাহিৰত একো কৰিবও নোৱাৰে কামতো মন নালাগে কামবোৰ গোটেই ৰৈ যায় হয়নে?
হয় হয় বানপানীৰ কাৰণে মেইন এইটো মানে বানপানী মানে বহুত মানে ঘৰবোৰ এইবিলাক মানে উটুৱাই লৈ গুচি গৈছিল মানে আমাৰ ঘৰৰ কাষৰে আৰু। উটুৱাই লৈ যায় তাতে মানে হয় হয়। বিচনা টিচনা মানে চাদৰ কাপোৰ মানে চব ভিজাই আৰু সিহতৰ। বহুত মানে আমাৰ ঘৰত আছিল দুদিনমান বাৰু সিহঁতে।
হয়।
মানে বহুত মানে বেয়া পৰিৱেশ আৰু এইবিলাক। তাৰপিছত সৰু মানে দোকান সৰু দোকানী বোৰেও মানে ৰাস্তা তাত যি বহে আৰু সেইবিলাকো দিগদাৰ পায় ন।
হয় হয় হয় বাৰু। আপোনালোক ঠিকে আছে নে আপোনালোকৰোটো একো অসুবিধা হোৱা নাই আপোনাৰ আ
আমাৰ হোৱা নাই আম আমিতো পাহাৰৰ ফালে থাকো ন।
হয় হয়।
আমি ঠিকে আছো মানে এই মই এইবিলাকে বেয়া লাগে সৰু সুৰা দোকানী চোকানী বহুত কাম মানে একদিনিয়া যোনে খায় আৰু। মানে বেছি যি যেনে যি বেচে আৰু ব্যৱসায় কৰি, সিহতে মানে বহিব নোৱাৰে ফুটপাথত। হওক কিবা হওক মানে বানপানীৰ কাৰনে সিহঁতৰ কাম ৰখি গৈছে দিয়কচোন।
হয় হয় বহুত অসুবিধা হয় বাৰু সন্মুখীন হয় এতিয়া কি কৰিব আমাৰ মানে ব বতৰ ইমান পৰিৱৰ্তন হৈ আহি আছে বৰষুণ দিলে বৰষুণে দি থাকে ৰ'দ দিলে গৰম দিলে আকৌ গৰমত উ পাতত থাকিব নোৱাৰি হয় নে তেনেকুৱা ধৰণৰ বহুত হৈছে এতিয়া গৰমত টো মানুহ ওলাব নোৱাৰে বৰষুণ হ'লেও মানুহ ওলাব নোৱাৰে। ন এইবিলাক একচুৱেলি বত অ হয় এইবোৰ একচুৱেলি বতৰৰ পৰিৱৰ্তনৰ কাৰণে চলি আছে এনেকুৱা। কাৰণ আমি আৰু ইয়াৰ কাৰণে আমি মানুহবোৰে দায়ী হয় আমি মানুহবোৰ যদি সতৰ্ক নহওঁ তেতিয়া আমি মানুহবোৰে যদি গছ খা গছনি কাটি শেষ নকৰিলো হয় ধ্বংস নকৰিলো হয় বা আমি যদি ভালকৈ চব বস্তু মেনটেন কৰি ৰাখিলো হয় তেনেহলে আমি আজি ইমানখিনি পৰিস্থিতিত পৰিবলগীয়া নহল হয়। আমি মানুহ বোৰে নলা নৰ্দমা কি কৰোঁ আমি প্লাষ্টিক জাবৰ জোথৰবোৰ য'ত নেকি প্লাষ্টিক আপোনাৰ কি হয় মা মাটিৰ লগত মিহলে হৈ নাযায় গতিকে প্লাষ্টিকৰ আপুনি প্লাষ্টিকক আপুনি ধুনীয়াকৈ আপুনি অ কি বুলি কয় এটা জেগাত জমা কৰি পিনে তাক আপুনি গাৰ্বেজত দিব লাগে মানে ডাষ্টবিনত পেলাব লাগে। যাতে মানে সেইবোৰ ফেক্টৰী বিলাকত আকৌ কি হয় ৰিচাইকেল হৈ যায় ন। য'তে ততে পেলাব নালাগে কিন্তু আমাৰ মানুহ বিলাকে কি কৰে এতিয়া প্লাষ্টিকে য'তে ত'তে পেলাই প্লাষ্টিক য'তে ত'তে পেলোৱাৰ ফলত কি হয় মাটিৰ আপোনাৰ যোনটো উৰ্বৰতা গুণাগুণ সিটো নাইকিয়া হৈ যায় যাৰ ফলত গছ গছনি তাতে গজিব নোৱাৰে মাটিখিনি একেবাৰে বেয়া হৈ যায় ভাল গছ গছনি তাতে নগজে তাৰ পিছত আৰু আপোনাৰ এনেওতো আমি গছ গছনি কাটি শেষে কৰি আছো আমাৰ মানে আমি মানুহ বোৰে দায়ী একচুৱেলি আম মই যিমান খিনিলৈকে ভাবো আপুনি কি ভাবে
সেইটোয়ে সেই সেইটোৱে মানে মানুহবোৰে শিষ্টাচাৰ মানে শিকা নাই আৰু যতে ততে ৰাস্তাত অ কিবাহত পেলাই দিয়ে পেচাপ কৰি দিয়ে কিবা কোনোবা পেছাপ পৰে কোনোবা জাবৰ পেলাই কোনোবা পিক পেলাই বা ৰাস্তাত মদ খাই বটল পেলাই এইবিলাক বিৰাট মানে বেয়া বস্তু
হয় হয় কাচৰ বটল এটা আপোনাৰ হয়
উম হুম
ক'ল্ড ড্ৰিংকচ এটা খালে আপোনাৰ সেই মদ মদ খালে খাই লৈ পিনে আপোনাৰ কি কৰিব তেখেতসকলে সেই বটলটো কাচৰ বটলটো তাতেই পেলাই দিব বা প্লাষ্টিকৰ বটলটো তাতেই পেলাই দিব এতিয়া কাছৰ বটলটো যদি ভাঙি পৰিলে তেনেহলে সেইটো কি কৰিব জীৱ জন্তুৱে যদি মুখত দিয়ে তেতিয়াহ'লে জীৱ জন্তু আপোনাৰ কি বুলি কয় তেখেতসকলে জীৱনক লৈ পিনে এটা হেৰি হৈ যায় হয় নে গতিকে হয় সেই গতিকে মানুহ এইবোৰ জানিব লাগে ক'ত জাবৰ জোঁথৰ ক'ত কেনেকে পেলাব লাগে আপোনাৰ এটা আ, জাবৰ আপোনাৰ কি হয় ড্ৰাই ড্ৰাই পিট বুলি থাকে আৰু এটা আপোনাৰ লিকুইড পিট বুলি থাকে ৱেদ পিট ত, গতিকে সেনেকে পেলাব লাগে আমি হয় নে ড্ৰাই ড্ৰাই পিটত আমি শুকান জাবৰ খিনি পেলাব লাগে যত আপোনাৰ কি হয় কিছুমান বস্তু আমাৰ কি হয় ৰিচাইকেল হয় হয়নে আৰু যোনখিনি আপোনাৰ ৱেত পিত হয় তাতে আপোনাৰ কি হয় যোনখিনি আমি জাবৰ জোথৰ ৱেট পিটত পেলাওঁ সেইখিনি আপোনাৰ সাৰ হিচাপে আমি তাক কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো মানুহ খিনিয়ে আমি একচুৱেলি আমি নিজে সতৰ্ক আমি নিজে সেইখিনি বস্তু বুজি পাব লাগে আমি নিজে সেইখিনি শিক্ষা লব লাগে বা আনকো দিব লাগে
আমাৰ মাজতে কিন্তু আমাৰ গভাৰমেণ্টে প্লাষ্টিক বেন কৰি দিছিল মানে আমাৰ যে মাজতে এলুমিনিয়ামৰ পলিথিন ওলাইছিল নেকি
হয়, হয়
কিবা এটা ওলাইছিলে হয় হয়
নহয় আপোনাৰ এতিয়াও আপোনাৰ কি হয় বহুত ডাঙৰ-ডাঙৰ যোনবিলাক আপোনাৰ শ্বপিং মল আছে সেইবোৰত আপোনাৰ কি হয় আজিকালি আগ মানে হেৰি কৰি দিলে ন আপোনাৰ প্লাষ্টিক বেন কৰি দিয়াৰ পৰা তাতে আপোনাৰ কাপোৰৰ বেগ বা কাগজৰ বেগ তে তেখেতসকলে ব্যৱহাৰ কৰে এইটো খুব ভাল পদক্ষেপ হয় কিন্তু এই বস্তুটো আপুনি কি হয় বাকীবোৰতো কৰিব লাগে কিন্তু এটা সৰু বেপাৰীয়ে এতিয়া কাপোৰৰ বেগ টো দাম বহুত হয় সেই দা কাপো কাপোৰৰ বেগটোতো সিহঁতে তেখেতসকলে এফৰ্ড কৰিব ন নোৱাৰে সেইটোকাৰনে তেখেত সকলে প্লাষ্টিকৰ বেগ ব্যবহাৰ কৰে সেইটোয়ে কথা এতিয়া আমি কিবা এটা বস্তু যদি বেন কৰো তেনেহলে আমি সৰু বে পাৰীখিনিৰ কথাও চাব লাগিব তেখেতসকলে সেই বস্তুটো এফৰ্ড কৰিব পাৰিব নে নাই। তেনেকুৱা ধৰণৰ বহুতো কথা আছে। আছে কিন্তু তেখেতসকলে আপোনাৰ কাগজৰো ব্যৱহাৰ কৰিব পাৰে যিহেতু আমি মই ছিকিম গৈছিলো ছিকিমত মই দেখিছো তেখেতসকলে মানে ইমানেই আহ প্ৰকৃতিৰ প্ৰতি ইমানে মানে তেওঁলোকে জাগলো তেখে ত সকলে মানে আ তাতে প্লাষ্টিক একেবাৰে বেন গতিকে প্লাষ্টিক তেওঁলোকেই ব্যৱহাৰেই নকৰে আৰু আমি যেতিয়া বৰ্ডাৰত সোমাইছিলো যি প্ৰতিটো বৰ্ডাৰ তে আৰ্মি বিলাকে কি কৰে আপোনাৰ গাড়ী আপোনালোকৰ বেগ এনেকে চেক চেক কৰে এ আপোনাৰ যাতে প্লাষ্টিকৰ কিবা বটল আছে নেকি বা প্লাষ্টিকৰ বেগ বা কিবা প্লাষ্টিকৰ বস্তু আছে নেকি আৰু যদি আছে তাতে ডাষ্টবিন থাকে তাতে পেলাই পিনে যাব লাগে আপোনাক তেতিয়াহে এন্ট্ৰি কৰিব দিয়ে গতিকে এইবোৰ বস্তু আমি ন শিকিব লাগে যিহেতু ছিকিমখনো আমাৰ কি হয় ভাৰতৰ ভিতৰৰে এখন ৰাজ্য। যদি ছিকিমে সেই বস্তুটো কৰিব পাৰিছে তেখেতসকলে যদি সেই তাৰে জনতা যদি ইমান জাগৰো হয় গতিকে আমিও সেই বস্তু পদক্ষেপটো ল'ব পাৰো আমিও হ'ব পাৰো জাগৰো হব পাৰো হয় নে নহয় জানো আমিও সেই অঁ
ছিক্কিম বুলি নহয় আমাৰ আমাৰ নৰ্থ ইষ্টৰ বহুত বহুতখিনি জেগাই আছে যেনেকে মিজোৰাম হ'ওক তাৰপিছত মেঘালয় হওক ত্ৰিপুৰা হওক মানে বহুত মানে বহুত জেগাত দেখিছো আৰু বহুত মানুহবোৰ বহুতে ভাল
উম
চাফা ৰাখে আমাৰতো মেঘালয়ত নাম্বাৰ ওৱান আছে এখন চিটি ক্লিনে চবত
অ গাঁওখন অ গাঁওখন ন মলিলং অ মলিলং গাঁও বুলি কয় সেইখন আপোনাৰ এছিয়াৰ ভিতৰতে চবতকৈ এ চাফা গাঁও হয়। তেখেতসকলে আপোনাৰ অ তেখেতসকলে আপোনাৰ দেখিছে নে বাঁহৰ যে আপোনাৰ ডাষ্টবিন ইউজ কৰে সিহঁতে প্লাষ্টিকৰ ডাষ্টবিনো নহয় সিহঁতে বাঁহৰ ডাষ্টবিন ইউজ কৰে জাবৰ পেলাবৰ কাৰণে। খুবেই ভাল পদক্ষেপ নহয় জানো আৰু তাৰে প্ৰতিটো উম প্ৰতিটো গাঁৱৰ মানে প্ৰতিটো নাগৰিকে তেখেতসকল ইমানেই চাফা সিহঁতে নিজৰ নিজৰ ৰাস্তাটো বুলি নহয় নিজৰ পদূলিকণ বুলি নহয় গোটেই ৰাস্তাতয়ে সাৰি পেলাই যদি এ টা পাতো পৰি আছে সেই পাতটো আপোনাৰ উঠাই পিনে কি কৰে সেই মানে বাহঁৰ যিটো ডাষ্টবিন মানে বাটে বাটে আছে সেই বাটত পেলাই মানে সেই ডাষ্টবিনত পেলাই আৰু তাতে যোন পৰ্যটক যায় সেই পৰ্যটক সকলকো তেখেতসকলে এইটোয়ে কয় যে আপোনালোকে যদি কৰ'বাত কিবা পাত বা কিবা পৰি থকা দেখা পাইছে সেইটোও আপোনালোকে উঠাই পিনে সেই যোনটো বাঁহৰ ডাষ্টবিন আছে সেইটোত পেলাব তেনেকে কয় মই গৈছো আপুনি গৈছেনে বাৰু সেইখন গাঁও ভিজিট কৰিবৰ কাৰণে?
অ মই যোৱা নাই বাৰু মই বাহিৰৰ পৰা শুনিছো মানে। বহুত মানে মানুহ বিলাকে কৈছে অ'। ভাল ধুনীয়া গাওঁ যাব লাগে, মই নিশ্চয় গৈ চাম। নিশ্চয় যাব চেষ্টা কৰিম মোৰ পৰিয়ালোকো লৈ যাম।
অ', যাব যাব খুবেই ভাল। অ', আপুনি এটা চাফা গাওঁ দেখাৰ উপৰিও আপুনি তাৰ পৰা বহুত শিক শিক্ষাও ল'ব পাৰিব তেখেতসকলৰ পৰা যে এখন গাঁও মানে, এখন গাঁওৰ মানুহে এখন সৰু গাঁওৰ মানুহে কেনেকৈ মানে নিজৰ গাওঁখন ইমান পৰিষ্কাৰ পৰিচ্ছন্ন হিচাপে ৰাখিছে আৰু ইমান বাহিৰৰ পৰা আমি পৰ্যটন দেশ বিদেশৰ পৰা পৰ্যটক যোৱাৰ পিছতো গাঁওখন ইমান চাফা হৈ আছে। নহয় জানো, হা। ত' গতিকে ইমান পিছপৰা গাওঁ এখন যিহেতু তেখেত যদি জানিছে যে আমি কেনেকৈ অ, মানে নিজৰ গাওখন চাফ চিকুণকৈ ৰাখিব লাগে, এটা গছৰ পাতো পৰিব দিব নালাগে, সেই গছৰ পাত টো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সাৰ হিচাপত, সেইটো বস্তু যদি তেখেতসকল তেখেতসকলে জানিছে তেনেহলে আমি আমিতো ইমান পঢ়া শুনা কৰা মানুহ ন, আমি চহৰ এৰিয়াত থাকো মানে আমি পঢ়া শুনা কৰো। পঢ়া শুনা কৰিছো ভাল, গতিকে আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি তেওঁলোকতকে আগৰনুৱা নহয় জানো, ত গতিকে
হয়।
আমিও সেই বস্তুতো আমি জানিব লাগে, আমি আমাৰ নি নিজৰ চহৰ খন, আমি নিজৰ চৌহদতটো আমি নিজৰ হেৰি মানে ঘৰতটো কেনেকৈ চাফ চিকু কোনকৈ ৰাখিব পাৰোঁ হয়নে? বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰো। হয়, হয়, তাকে!
অ, বাকী, আপুনি ক'ত যাম বুলি ভাবিছে নেক্সত?
মইতো নেক্স তেনেকৈ ফুৰাৰ এতিয়ালৈকে ভবা নাই কিন মই এইবাৰ ভাবিছো মই অলপমান তীৰ্থযাত্ৰাই কৰিম বুলি ভাবিছো আৰু! অলপমান
ঠিক আছে হ'ব দিয়ক, একেলগে কৰিম যাত্ৰাটো বাকী আজিৰ কাৰণে হ'ব।
অ, আজি কাৰণে ৰাখিছো বাৰু, কথা পাতি খুব ভাল লাগিল, শুভৰাত্ৰি।
হয়, হয় ।